হেল্ল'? হেল্ল'?
অ', কোৱা।
শুনিছানে?
অ', শুনিছো কোৱা।
উম, কি কৰি আছা?
এনে বহি আছিলোঁ, তুমি?
অ'। অ', এই মই এইমাত্ৰ এখন চিনেমা চাই আহিলোঁ ৰ'বা, তাকে ভাবিছোঁ তোমাকো কওঁ।
হয় নেকি, কি চিনেমা কোৱাচোন?
এই যে নতুনকৈ চিনেমাখন ৰিলিজ হৈছে চুপা-চুপি বুলি শুনিছানে নামটো?
হয়, শুনিছোঁ মানে চাবলৈ যোৱা নাই কিন্তু শুনিছোঁ আৰু বহুতে মানে দি আছে আৰু মোবাইলত। মানে চাই কিনে।
অ', তাকেই। খুব ধুনীয়া চিনেমাখন! একেবাৰে আমি চাবলৈ যাওঁতে দৰ্শকেৰে হ আহ, হলটো হাউচফুল হৈ আছিল আৰু ছবিখনৰ শেষত যে সকলোৱে চা হাত চাপৰি বনাই বজাইছে একদম সঁচা কৈ দৃশ্যবোৰ চাই ইমান ভাল লাগিছে, অসমীয়া চিনেমাৰ মানে একদম সলনি হৈছে আগতকৈ।
অ', এইটোতো হয়, তুমি ঠিকে কৈছা মানে অসমীয়া চিনেমা বহুত সলনি হৈছে, আগৰ দৰে মানে নাই আৰু আজিকালি মানে ক'তো মানে ভা মানে ভাল-ভাল ওলাইছে আৰু চিনেমাবিলাক অসমীয়া।
অ', তাকেই আৰু মই চ'চিয়েল মিডিয়া আৰু নিউজত দেখি থা যে আমাৰ মানে ছবিবোৰ ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়লৈকে বঁটা পাবলৈ সক্ষম হৈছে।
হয়, একদম ঠিকেই কৈছা তুমি। আৰু কি কয়, অ', আগৰ মানে আগৰ মানুহবিলাকৰো অসমীয়া চিনেমাবিলাক বহুত ভাল লাগিছি মানে বহুত ভাল আছিলে। মানে বহুত শিকিব পাৰিছিলোঁ কথাবিলাক।
ঠিকেই কৈছা। আঁচলতে ঊনৈছশ পঁয়ত্ৰিশ চনত ধৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ইমান কষ্ট কৰি অসমীয়া চিনেমাৰ ভেটিটো গঢ়ি থৈ গৈছে। তেওঁৰ প্ৰথম চিনেমা জয়মতী জয়মতীৰ পৰাই আৰম্ভ হয়, অসমীয়া চিনেমাৰ যাত্ৰাটো নহয়নে?
হয়, একদম ঠিকেই কৈছা জয়মতী ছবিখন, মানে পৰাহে মানে প্ৰথম হৈছে, যেনে ধৰা অসমৰ বীৰতা সতী জয়মতী ত্যাগৰ কথা কাহিনীলৈ নিৰ্মিত কৰা হৈছে। ত্যাগ, তেওঁৰ মানে ইমান মানে সাহসেৰে মানে লাগিছিল, মানে তেওঁ মা কি কয় তেওঁ স্বামীক বচাবলৈ তেওঁ ইমান নিজৰ ত্যাগ কৰিছে, এইবিলাক মানে বহুত মানে বহুত কথা জানিবলৈ পাইছোঁ আৰু চিনেমা এটাৰ দি।
তাকেই তুমি একেবাৰে ইতিহাসৰ কথাটো কৈ দিলা, মানে যেতিয়া আমি অসমীয়া চিনেমাৰ বিষয়ে একো ইমানে মানুহে জনাই নাছিল সেই সময়তে তেওঁৰ জয়মতীৰ দৰে ইমান ধুনীয়া চিনেমা এখন বনাই ওলাইছে। আৰু কিন্তু আগৰ যিবোৰ পৰিচালক আছিল, যেনে ডক্টৰ ভবেন্দ্ৰনাাথ শইকীয়া, জাহ্নু বৰুৱা এওঁ সকলৰোঁ চিনেমাবোৰ খুব ভাল হৈছিল। এওঁলোকেই আমাৰ অসমীয়া চিনেমাত ত' ইমান ধুনীয়াকৈ আগবঢ়াই লৈ গৈছে নহয়নে?
হয়, হয় আৰু তুমি চাবা ঊনৈছশ মানে ঊনৈশ পঞ্চাশৰ পৰা ঊনৈছশ আশীলৈকে সময়ছোৱা, অসমীয়া চিনেমা সোণালী যুগ বুলি কোৱা হৈছিল, হয়নে নহয় কোৱাচোন?
অ' হয়। আৰু উম তে পুৰণি যিবোৰ চিনেমা আছিল যেনে অহ অগ্নি স্নান হালধীয়া চৰাই বাওধান, খাই লগতে মুনিন বৰুৱাৰ যি চিনেমা হিয়া দিয়া নিয়া, কন্যাদান এইবোৰৰ দৰে চিনেমাবোৰ চালে মানে এনেকুৱা লাগে যে এইবোৰ চিনেমা সঁচাকৈয়ে একদম আচলকে আছে মানে চিনেমা যেন নালাগে যেন সঁচা ঘটনাৰ আধাৰত বনাইছে তেনেকুৱা লাগে। আৰু প্ৰতিটো কাহিনী ইমান ধুনীয়া নিখুঁত ভাৱে তেওঁলোকে আহ উপস্থাপন কৰিছিল আদৰ্শকৰ আগত।
হয় তুমি ঠিকে কৈছা গোটেই অসমত ষাঠিটাও চিনেমা হ'ল নাই বা গাঁৱত চবে মানে ছবি চাবলৈ ঠায়েই নাই হয়নে আগৰ মানুহ বিলাকে চাবা মানে একেলগে পুৰা চবে মিলি বহি কিনে মানে চিনেমা অসমীয়া চিনেমা চাইছিলে।
হয় আৰু। আগৰ আগৰ সময়তটো হলৰ বহুত অ' অভাৱ আছিলে ভাল হল নাছিলে কিন্তু এতিয়া আগৰ তুলনাত। কিমান ডাঙৰ ডাঙৰ আৰু ভাল ভাল হল বোৰ তৈয়াৰ হৈছে চিনেমা হল বোৰত যাই মানুহে চিনেমা ভালদৰে উপভোগ কৰিব পাৰে কিন্তু আগৰ সময়ততো তেনেকুৱা সুবিধা নাছিলে বহুত দূৰ দূৰণিলৈকে মাত্ৰ এটা দুটা তাহে হল আছিলে চাগে।
হয় একদম ঠিক হৈছে তোমাৰ ঊনৈছশ নব্বৈৰ পিছত অ' ভিডিঅ' হিন্দী চিনেমাৰ প্ৰভাৱ ফলৰ মানে অভাৱৰ বাবে অসমীয়া চিনেমা মানে সংকটত পৰিছে। আজি মানে আগৰ মানুহ বিলাকে মানে তোমাৰ চিনেমাবোৰ বিলাক মানে একেলগে বহিখিনি আছে কিন্তু আজিকালি এনেকুৱা নাই। আজিকালতো হিন্দী এনেকুৱা মানে মানে ভিডিঅ' বা হিন্দী চিনেমা এইবিলাক চাই কিন্তু আমি যিমান পাৰো অসমীয়া চিনেমা চাব লাগে কাৰণ আমি তাৰ পৰা বহুত কথা আমি জানিব পাৰো।
ছিকে আমি যেনেদৰে অসমীয়া, কবিতা, সাহিত্য গল্প এইবোৰ পঢ়ো ঠিক তেনেদৰে অসমীয়া চিনেমাও আমাৰ মানে অসমীয়া জ টোৰ এখন দাপোন স্বৰূপ। যিবোৰে আমাৰ অসমীয়া জাতিটোৰ সংস্কৃতি নীতি নিয়ম আদি বহুত বহুতো বিভিন্ন ধৰণৰ বিষয় দাঙি ধৰে। আচলতে এই অসমীয়া চিনেমাবোৰ আমাৰ আমি সঁচাকৈ চাব লাগে কাৰণ এইবোৰৰ পৰা আমি নিজৰ জাতিটোৰ বিষয়ে জানিবলৈ পাওঁ যিবোৰ আমাক সাধাৰণতে কোনো নিশিকায় কাৰণ আমি বস্তু তো তাত দেখিকিনে শিকিলে বেছি ভাল হয় কিতাপত পঢ়াতকৈ।
তুমি একদম ঠিকে কৈছা, এই চাবা ইতা বিশ লাখত মানে ডিজিটেল ৰকস্তাৰ বা মানাই ইমানে প্ৰমাণ টকাৰ কথা নহয় ত এতিয়া মানে বহুত তেনেকুৱা হৈছে যে মানে আজি কালি মানে অসমীয়া চিনেমা থাকে মানুহে চাব মানে পাহৰিয়ে গৈছে বা নাচ চাই অ' এনেকুৱা লাগি যে কি চাম আৰু আজি আজিকালি চবে হলত যায় কিনে চায়। কিন্তু এনেকুৱা নহয় মাজে সময়ে আমি অসমীয়া চিনেমা বিলাক চাব লাগে কাৰণ আমি তাৰ পৰা বহুত কথা জানিব পাৰো বা আমি জ্ঞান অৰ্জন কৰিব পাৰো।
ঠিকেই কৈছা আৰু আ আজিকালিতো চিনেমাৰ কাম বোৰো বহুত বিভি বেলেগ ধৰণৰ হৈ গৈছে আগতে যি বহুতো সা সুবিধাৰ অভাৱ আছিল, সঁজুলিৰ অভাৱ আছিল কেমেৰা ভাল নাছিল কিন্তু এতিয়াতো বহুত ডাঙৰ ডাঙৰ কেমেৰা ভাল ভাল কেমেৰাৰ সহায়ত ভালদৰে শ্বুট ল'ব পাৰি। আৰু মানে যিবোৰ কেমেৰাৰ সহায়ত অসমীয়া চিনেমাবোৰ একেবাৰে দেখিবলৈ ৰিয়েলিষ্ট লাগে যেন সঁচাকৈ আমাৰ চকুৰ সন্মুখত ঘটনাটো ঘটি আছে আৰু তোমাৰ মনত আছানে আমি যি তি জুবিন গাৰ্গৰ প্ৰথম মিছন চাইনা কাঞ্চন জংঘা এইবোৰ চিনেমা যেতিয়া ওলাইছিল মানুহবোৰ উধাটো খাই চিনেমা গৃহলৈ চাবলৈ গৈছিল নহয় নে
হয় হয় একদম ঠিকছে কাৰণ সেইবিলাক কাহিনী দি আমি মানে বহু কথা জানিব পাৰো বা মানে বহুত ধৰণৰ এনেকুৱা কথা আমি জানিব পাৰো শিকিব পাৰো।
উম আৰু প্ৰথমতে জুবিনদাৰ মিছন চাইনা চিনেমাখনৰ পৰাই অ', কলেজ ইউনিভাৰ্চিটি এইবোৰলৈ গৈ চিনেমাৰ প্ৰমোচন কৰে সেইবোৰ সেই সেইটো ওলাইছিল মানে তেনেকৈ প্ৰম'চন কৰিছিল প্ৰথমে জুবিন দাই অ', শুনিব পোৱা মতে যেতিয়া জুবিনদাৰ মিছন চাইনা চিনেমা খন ওলাল তাৰে পিছত গুৱাহাটী বিশ্ববিদ্যলয় তেজপুৰ বিশ্ববিদ্যলয় ডিব্ৰুগড় এ এনে ধৰি গোটেই বি বিশ্ববিদ্যালয় আৰু ডাঙৰ ডাঙৰ কলেজবোৰত গৈ তেওঁ চিনেমাৰ প্ৰচাৰ কৰিছিল আৰু তেতিয়া কৈছিল যে দৌৰি দৌৰি যাম অসমীয়া চিনেমা চাম এই শ্লোগানটো খুব জনপ্ৰিয় হৈ উঠিছিল
হয় এটা চাবা তুমি ডক্টেন ভূপেন হাজৰিকা বা জয়ন্ত হাজৰিকা বা খগেন মহন্ত জুবিন গাৰ্গ গানে অসমীয়া চিনেমাক চহকী কৰি দিছে হৈ নে এতিয়া চলাবা মই এটি আহ দাদা বু বা বুকো হম হম কৰে আজিও মানে আমাৰ মনত আছে বা মানুহৰ মুখে মুখে আহে
উম হয় সেইবোৰ আচলতে পুৰণি চিনেমাবোৰ অকল পৰিচালক সকলৰে নহয় লগতে গা গান গোৱা বা গান পৰিচালনা কৰা সকলৰ বাবেও অতি চহকী হৈ উঠিছে যেনে জুবিন গাৰ্গে অসমীয়া চিনেমাৰ ক্ষেত্ৰত বহুতো অৱদান আগবঢ়াই থৈ গৈছে তেওঁৰ তেওঁৰ সুৰতে তেওঁৰ গানতে অসমীয়া বহুত কেইখন চিনেমাৰ প্ৰাণ পাই উঠিছে আৰু সৰুৰ পৰাই আমি জুবিনদাৰ গান আৰু জুবিনদাৰ চিনেমা চাই ডাঙৰ হোৱা।
হয় একদম ঠিকছে আৰু চাবা অ', অসমীয়া চিনেমা এতিয়া কব মানে মনোৰঞ্জনক কাৰণে নহয় ই অসমৰ ই সংস্কৃতি মানে সংস্কৃতিৰ কাৰণে হয়।
হয় ঠিকে কৈছা অ', মানে উম আজিকালি যদিও কনটেন্ট ক্ৰিয়েচন কৰি চুটি ছবি বনাই ল'ৰা ছোৱালীসকলে তথাপিতো সেইবোৰো ইমান বেয়া নহয় কাৰণ সেইবোৰে আহ ল'ৰা ছোৱালী সকলক আহ চিনেমা এখন পৰিচালনা কৰাৰ লগতে অভিনয় এইবোৰৰ বাবে যথেষ্ট অনুপ্ৰেণিত কৰে আৰু তাৰ জৰিয়তে পিছত ভৱিষ্যতে তেওঁলোকে ডাঙৰ ডাঙৰ প্ৰজেক্ট বা ডাঙৰ ডাঙৰ চিনেমাৰ প্ৰকল্প কৰিবলৈ সুবিধা পায়।
হয় একদম ঠিকে কৈছা তুমি এতিয়া চাবা চিনেমা মানে সম হৈছে সমাজৰ দাপোন বা মানুহৰ সুখ দুখ আশ নিকশৰ সংস্কৃতি পৰম্পৰা বা সকলো পদাৰ্থ জীৱন্ত হৈ উঠে।
অ', হয়। আৰু আমি যিমানে বলিউড বা দক্ষিণৰ চিনেমা এইবোৰ নাচাওঁ কিয় কিন্তু আমাৰ অসমীয়া চিনেমা আমাৰ বাবে এক সুকীয়া গৌৰৱ হব লাগে কাৰণ অ, অসমীয়া চিনেমাই আমাৰ অসমখনৰ পৰিচয় দিয়া আৰু। আহ, নতুনকৈ ওলোৱা বহুত কেইখন অসমীয়া ছবিয়ে ৰাষ্ট্ৰীয় পৰ্যায়লৈকে গৈ। আহ, সন্মান বুটলিবলৈ সক্ষম হৈছে, যাৰ বাবে আমাৰ অসম খনৰ সংস্কৃতি। কথা অকল অসমতে নহয়, বাহিৰতো উল্ল প্ৰচাৰ হৈছে আৰু। সকলোৰে আগত আমি অসমীয়া বুলি গৌৰৱ কৰিব পাৰো এনেদৰে।
হয়, একদম ঠিক হৈছে কিন্তু আজিকালি প্ৰায় মানুক বিলাকে। এ, হিন্দী অ, হিন্দী ফিলি্ম চাই বা তোমাৰ। এ, কি কয় অ, দক্ষিণ মানে দক্ষিণ চাইডৰ ফালৰ মানে। চিনেমা চব খোজে কিন্তু। কিন্তু আমি যিমান পাৰো আমি অসমীয়া চিনেমাও চাব পাৰি কাৰণ আমি অসমীয়া। চিনেমাৰ পৰা বহু কথা জানিব পাৰো তোমাৰ নতুন নতুন কথাবলাক জানিব। পাৰো। বা, আগৰ কাহিনী বিলাক আমি জানিব পাৰো কেনেকুৱা কি হৈছিলে বা এ ইতিহাসৰ কথাবিলাকো আমি জানিব পাৰো।
উম, ঠিকেই কৰিছে সেইবাবে আমি আমাৰ। অসমীয়া চিনেমাক অলপ চাপোৰ্ট কৰিব লাগে আমি চাব লাগে, আৰু চাই আহি দহজনকো ক'ব লাগে যে চিনেমা খন ভাল হৈছে, তোমালোকে কেও চাবলৈ যাবা, সেইবাবে মই তোমাক ফোন কৰিলোঁ।
হয়। ধন্যবাদ আজি তোমাৰ লগত মানে অহ, চিনেমাৰ বিষয়ে অসমীয়া চিনেমাৰ বিষয়ে কৈ বহুত ভাল লাগিলে বহুত কথাত তোমাৰ পৰা জানিব পাৰিলো আজি, ধন্যবাদ।
চাবলৈ যাবা।
হয় হয়, নিশ্চয় যাম।
ত, ৰাখিছো এতিয়া।
দিয়া।